হেল্ল'। হেল্ল'।
হেল্ল'।
শুনা পাইছা নাই?
নিছো।
ভালকে শুনি আছা নে মানে ন নেটৱৰ্কৰ কানেকচন একো বেয়া হোৱা নাই নহয়।
নাই হোৱা।
অহ, হেৰি কি কৰি আছা?
ছোঁ বহি, তুমি?
মই এই বাগানৰ আজি চাহপাত ছিঙা আছিলে তাৰপৰা চাহপাত ছিঙি পেলাই মানে বহি আছোঁ। চাহপাতটো কালি আনিব।
ঠিক আছে।
অ', তাৰপৰা হেৰি নহয় এইটো, ভাত খালা?
ভাত খালোঁ, তুমি খালা?
খালোঁ, খালোঁ কিহে খালা? হেল্ল'। হেল্ল'।
হেল্ল'।
কিহে খেলা বোলো?
ভাত খালো মই। দালি, আলু পিটিকা
উম।
তুমি কিহে খালা?
মই এই তোমাৰ স্কু মই মানে সেই গৰুওৰাবলে গৈছিলো তোমাৰ আমাৰ ওচৰতে আমি স্কু খন আগফালে গৈছিলো। তা পা আকৌ মই তাতে পঢ়িও আছিলো ত সেইকাৰণে ছাৰহঁতে মাতি পেলাই মানে তাতে ভাত খাব মাতিলে। মাংস আনছিলে মাংস দি ভাত খালো।
ঠিক আছে।
তা পা সেই এইটো আৰু বিষয় এটাৰ ওপৰত তোমাৰ আলোচনা কৰিব লাগিছিল অ।
আছো কি বিষয়ে?
মানে আমাৰ এতিয়া বৰ্তমানত আমি চবেই ইণ্টাৰনেট ব্যৱহাৰ কৰি আছো ন। কিন্তু ইণ্টাৰনেটৰ ফলত আমাৰ মানে বহুত খিনি সুবিধা হৈছে বা কিছুমান অসুবিধাও হৈছে।
হয়।
তাকে মানে আমাৰ কেনেকুৱা ধৰণৰ সুবিধা হৈছে তুমি এইখিনি বিষয়ে কিবা জানা নেকি বা জানিলে কোৱা?
বিধানক,
উম,
চা ইণ্টাৰনেটৰ তোমাৰ বহুত সুবিধা আছে।
হম।
ত - ত আমি ইন্টাৰনেটৰ পৰা তথ্য সহজে, আৰু মানে দ্ৰুত গতিত লাভ কৰিব পাৰো। আজি আজিকালি, অনলাইন শিক্ষাও গ্ৰহণ কৰিব পাৰি। ফোন ব্যৱহাৰ কৰি বা কম্পিউটাৰ এনেকে অনলাইনত।
হম হুম।
উ তাৰপিছত অনলাইন বেংকিং কৰিব পাৰি, ডিজিতেল পে যেনে মানে, উ পি আই গগুল পে' তেনেকে
তাকে তাকে মানে, আজিকালি তোমাৰ ইণ্টাৰনেটে আমাৰ বহুত খিনি সুবিধা আনি দিছে ন যে, আগতে তোমাৰ এতিয়া আমি কাৰোবাৰ এতিয়া আগতে কাৰোবাৰৈ আমি, যেতিয়া বাৰ্তা প্ৰেৰণ কৰিব লাগে তেতিয়া আমি পেৰন কৰিবলে মানে, ডাকঘৰৰ সহায়ত কাৰোবাৰ এজেগাৰ পৰা এটা জেগালৈ চিঠিত, পঠিয়াব লাগে ন। চিঠি পঠিয়াও তে আকৌ কেতিয়াবা তোমাৰ, জেগাত আকৌ গৈ পেলাই চিঠি পোৱাটো মানে বহুত দেৰি হৈ গ'ল। এতিয়া আমি কিবা এটা তথ্য যদি এতিয়া, তোমাৰ তুমিয়ে মই যেনেদৰে কথা পাতি আছো, এ ইনেন্ট তুমি তাত কিবা কথা কৈছা ময়ো কথা শুনি, আছো তেনেদৰে আমি মানে, সন্মুখে সন্মুখে থকাৰ আগতে আমি কথা পাতি পাৰিছো, এইবোৰ চবতটো ইণ্টাৰনেটৰ সুবিধাৰ কাৰণে হৈছে নহয়। হয়।
হয় হয়।
আগতে কিন্তু তুমি এতিয়া এনেদৰে আমি কথা পাতিবলে কিবা এটা খবৰ যদি দিবলে লাগে তেতিয়া হয়তো আমাৰ তিনি চাৰি দিনৰ পিছতহে আমি যি ঠাইলৈ খবৰ পঠিয়াও সেই ঠাইত খবৰটো পাইগৈ সেইটো কাৰণে কিন্তু আমাৰ বহুলো সুবিধাৰ সৃষ্টি হৈছিলে
হয়
আৰু ক বেংকিঙৰ ক্ষেত্ৰত মানে তোমাৰ এতিয়া কি হয় আগতে আমাৰ যদিহে মানে দাদা বাইদেউসকল যেতিয়া হোষ্টেলত আছিলে তেতিয়া আমি শুনিবলে পাইছিলো মানে তেখেতলোকে মানে মানি অৰ্ডাৰ দিয়ে মানি অৰ্ডাৰটো মানে ডাকঘৰ টোগে তেওঁলোকো অ', ঘৰলে চিঠি পঠিয়াই যে মোক অলপ পইচাৰ প্ৰ প্ৰয়োজন হৈছে তেনেধৰণৰ কথা লিখি পেলাই তাৰপাছত আকৌ ইয়াৰ মানুহে সেই পইচা যিমান খিনি পইচা লাগে সেইখিনি পইচা লৈ পেলাই দা ঘৰৰ যোগেদি মানে আকৌ সেই ল'ৰাটো বা ছোৱালীজনীলৈ দিব লাগে কিন্তু পাওঁতেনে মানে আমাৰ হয়তো কাম যেতিয়া পইচাটো প্ৰয়োজন হয় আমি তেতিয়া নাপাবও পাৰোঁ তেনেকুৱা কিছুমান মানে অসুবিধা আছিলে কিন্তু নো ইন্টাৰনেটে আজিকালি যি তুমি বেংক কিংৰ কথা ক'লা যে অ', কিছুমান বেংকিং এপ গুগল পে, ফোন পে, পেটিএম তেনেক তেনেকুৱা ধৰণৰ কিছুমান এপৰ জৰিয়তে কোন আজিকালি আমি বহুত সোনকালে পইচা ইজনৰ পৰা সিজনেলৈ পাৰোঁ নহয় জানো।
উম, হয়, হয়।
তুমি এনে মনোৰঞ্জনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লোৱা ইণ্টাৰনেটে মানে সুবিধা কৰি দিছে বুলি ভাব আমি আগতেটো তোমাৰ ধৰা অ', চিনেমা গেম এনেকুৱা বস্তুবোৰ নাছিলে গতিকে তেনেকুৱা কেনেকুৱা সুবিধা কৰিছে বুলি ভাবা?
সেয়া তুমি মনোৰঞ্জনৰ কাৰণে ধৰা ফোনতে গান চিনেমা চাব পা পাৰা।
উম।
উম, গেম খেলিব পাৰা তেনেকে বহুত সুবিধা আছে ইন্টাৰনেটৰ পৰা।
হয়। তাকে আগতে আমি এতিয়া কৰ'বাত থিয়েটাৰ বা কিবা যদি তেনেকুৱা নাট্য অনুষ্ঠান পাতে তেতিয়া আমি বহুত দূৰ অতিক্ৰম কৰি পেলাই আমি যাব লাগে বা গৈ পেলাই আমি হয়তো কেতিয়াবা চাবলৈ পাওঁ কেতিয়াবা চাবলৈ নাপাওঁ গতিকে এনে ক্ষেত্ৰত কিন্তু আজি অ', সেইটোৱে আজিকালিটো ইন্টাৰনেটতো যিখিনি বস্তু মানে মানুহে দি থয় ন' যে ক'বাত যদি কোনোবাই নাটক কৰিছে কোনোবা চিনে মা যদি আজিকালি চি-চিনেমাটো বহুত মানে অ', মনোৰঞ্জনৰ দিশটো বহুত আগুৱাই লৈ গৈছে নেকি। কি কোৱা?
উম, হয়, ঠিকে কৈছে।
তাকে চিনেমাতে তোমাৰ এতিয়া অহ, আজিৰ পৰা বহু বছৰ আগত ধৰা এশ দুশ বছৰ আগতো যিবোৰ চিনেমা বাণীবদ্ধ কৰা হৈছিলে সেই বাণীবদ্ধ কৰা অ', চিনে মাবোৰ কিন্তু ইন্টাৰনেটত দি থোৱা কাৰণে আজিকালি কি হৈছে আমি বা আমাৰ পাছৰ প্ৰজন্ময়ো কিন্তু সেই ইন্টা অ', মানে তাতে ইণ্টাৰনেটতে এই ফিল্মসমূহ চাব পাৰিব।
হয়, সেইটো ক্ষেত্ৰত বহুত সুবিধা হৈছে আচলতে।
আৰু গীত মাতৰ ক্ষেত্ৰত মানে ইণ্টাৰনেটৰ ভূমিকা তুমি কি বুলি ভাবা?
গীত মাতৰ ক্ষেত্ৰত এতিয়া আমি ধৰা বহুত পুৰণি গান কিছুমানো এতিয়া ইন্টাৰনেটত চাৰ্চ কৰিলে সেই গানটো উপ লব্ধ হৈ যায়, গান আমি শিকিব পাৰোঁ। শুনিব পাৰোঁ, পুৰণি গানবোৰ শুনি যিহেতু ভালেই লাগে।
সেইটোৱে ন' এতিয়া পুৰণা এতিয়া আমাৰ ধৰা ভূপেন হাজৰিকাৰ কথা ক'ব পাৰা, জয়ন্ত হাজৰিকা তেখ-তেখেতলোকে এ যিবোৰ গান লিখিছিলে বা গাইছিলে সেই সময়তো আমি জন্ম হোৱা নাছিলো ধৰা যে সেইখিনি গান আমি শুনিব পৰাকে নে, কি কোৱা?
উম, হয়।
সেই গীতখিনি গালে গাই পেলাই ইন্টাৰনেটত এৰি থ'লে আজি কিন্তু আমি ইউটিউব, ফেচবুক, ইন্ষ্টাগ্ৰাম এনেকুৱা কিছুমান চ'চিয়েল অ' মানে এপ্লিকেচনৰ জৰিয়তে আমি এইখিনি বস্তু শুনি থাকিব পাৰিছোঁ।
হয়।
আৰু আজিকালি তাতকৈ ডাঙৰ কথা এটা হৈছে ইণ্টাৰনেটৰ মানে ফেচবুক, ইউ টিউবৰ এনেকুৱা প্লেটফৰ্মবোৰত কিছুমান ভিদিঅ' চাই পেলাইআমি মানে ঘৰতে কিছুমান আ বস্তু বস্তু নিজে নিজে শিকিব পাৰো। ধৰা আগতে গান শিকিবৰ বাবে আমি আতৰ-আমি শিক্ষক বিচাৰি ছিলো শিক্ষকসকলে আমাক আকৌ সময় দিব পৰা নাছিলে বা তেখেতসকলক বেছি পইচা দিব লগা হৈছিলে। কিন্তু আজিকালি ইউটিউবত মানে বিভিন্ন সংগীত আহ বিশেষজ্ঞসকলে মানে কিছুমান ভিডিঅ' বনাই থ যিবোৰ ভিডিঅ' চাই পেলাই আমি শিকিব পাৰো নে কি কোৱা।
উম, হয় বহুত ভিডিঅ' দিয়া থাকে মানে অ ভকেলৰ ক্ষেত্ৰতে। হওক মানে তেনেকুৱা ধৰণৰ
তাকে আৰু কেৱল যে মিউজিক তেনেকুৱা নহয় মানে নৃত্য গীত গোটেই আজিকালিতো কিমান নৃত্য নৃত্য বোৰ আজিকালি ল'ৰা ছোৱালী তাৰপৰাই টো শিকি আছে
চব ইণ্টাৰনেটৰ পৰা উপলব্ধ হয় আজিকালি বহুত বেছি সুবিধা আছে ইণ্টাৰনেট।
উ, আগতে এতিয়া বেংকলৈ গলে আমি লাইন পাতি থাকো ন কিবা কামৰ কাৰণে ধৰা তোমাৰ পইচা উলিয়াবলৈ বা পইচা সোমাবলৈ লাইন পাতি গোটেই দিনতটো হয়তো আমাৰ বহুতৰ দিনতটো গুচি যায় কিন্তু আজিকালি ঘৰতে বহি পেলাই আমি বিভিন্ন বেংকৰ কামোৰ পাৰো ইজনে ইজক পইচা দিব পাৰো সেইটো কে বহুতখিনি সুবিধা হৈ গৈছে।
বহুত সুবিধা এতিয়া ধৰা বহুত দেশ বিদেশৰ কথা আমি জানিব পাৰো ইন্টাৰনেটৰ মাধ্যমেদি মাধ্যমেদি
আগতে খবৰ নোপোৱা আগতে চিঠি পত্ৰ প্ৰেৰণ কৰিব। কৰোতে বহুত দেৰি লাগে আজিকালি মুহূৰৰ্ততে এটা খবৰ পাইছো। খবৰ লোৱা হয় ইণ্টাৰনেটত
হয় হয় এইটো তাৰ মাৰ দ্ৰুত সংযোগ ব্যৱস্থা কৰিছে ন মানে আমাৰ গোটেই বিশ্বখনক যে এখন সৰু এটা এটা গোলকৰ ভিতৰত সোমাই আমি সকলোৱে ইজনে সিজনৰ লগত যোগাযোগ কৰিব পাৰোঁ তেনেকুৱা এটা পৰিস্থিতি কৰি দিছে
উম হয়।
শিক্ষাৰ্থী জীৱনৰ ইন্টাৰনেটৰ কেনেকুৱা তুমি ভূমিকা বুলি ভাবা।
কি কৈছে
শিক্ষাৰ্থীৰ জীৱনত মানে ইণ্টাৰনেটৰ কেনেকুৱা ভূমিকা আছে বুলি তুমি ভাবা।
শিক্ষাৰ্থীয়ে ভাল আৰু বেয়া দি দুটা আছে ইণ্টাৰনেটৰ ভালটো ল'ব পাৰিলে বহুত ভাল হয় যেনেকে। কিবা এটা ধৰ ধৰক প্ৰশ্ন পৰা নাই তেওঁলোকে। কিতাপৰে হওক বা কিবা যেনেকুৱাই হওক। সেইটো। ইণ্টাৰনেটত আজিকালি মা নে প্ৰশ্নটো চাৰ্চ কৰি দিলে হয় উত্তৰটো লগা লগ পোৱা যায়।
হয় হয় মানে ছাত্ৰ ছাত্ৰীসকলে যিবোৰ বস্তু কিতাপত ধৰা। বুজি নাপায় বা ছাত্ৰ যেতিয়া আমাক শিক্ষকসকলে কিছুমান শিক্ষক এনেকুৱাও আছে ন যিসকলে আমি। বুজাই যায় কিন্তু বুজি নাপাওঁ ন কথাবোৰ।
অ -অ নিশ্চয় ঘৰত আহি সিহঁত মানে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে সেইখিনি মানে বুজি লব পাৰে ইণ্টাৰনেটৰ মাধ্যমেদি যোনখিনি তেওঁলোকে আয়ত্ব কৰিব পৰা নাছিলে ক্লাছ মানে শ্ৰেণী কোঠাত।
তাকে শ্ৰেণী কোঠাত শিকলৈ গ'লে আৰু আৰু তাতকৈ ডাঙৰ কথা আমি কিছুমান মানে নজনা কথা জানিব পাৰো ন
উম।
আমি এতিয়া নজনা বহুত কথা যিখিনি কথা আমাৰ কিতাপত নাথাকে বা শিক্ষকসকলেও। যিখিন কথা নাজানে সেই কথা খিনি কিন্তু আমি এই ইন্টাৰনেটৰ মাধ্মৰে কিন্তু হেৰি কৰিব পাৰ মানে চাওঁ ন
ঠিকে আছে তাৰাপা কিনো যিমানে ইণ্টাৰনেটৰ সুবিধা আহি হৈছে আকৌ সিমানে বহুত অসুবিধাও কিন্তু আমাৰ নেদেখা নহয় আকৌ
বহুত অসুবিধাও আছে মই কৈছো ভাল বেয়া দিশ দুটা আছে। ভালতো মানে আয়ত্ব কৰিব পাৰিলে ভাল আৰু বেয়াটো আয়ত্ব কৰিব পাৰিলে বেয়া
হয় মানে এতিয়া তুমি বেয়া কেনেকুৱা দিশ আছে বুলি কয়
বৰ্তমান অৱস্থাত দেখিবলৈ পোৱা যায় বহুত মানে সৰু সৰু ছাত্ৰ ছাত্ৰীও মানে ধৰা শিশু সকলো ইণ্টাৰনেটৰ প্ৰতি বেছি আসক্তি বাঢ়ি গৈছে মানে
সেইটোয়ে ন আজিকালি তুমি শিক্ষাৰ্থী মানে সৰু সৰু ছাত্ৰ ছাত্ৰীবিলাকৰ মাকে কি কৰে জানা তোমাৰ এতিয়া ভাত যদি নাখাও বুলি কয় ন তেতিয়া মোবাইলটো আগত দি পেলাই বহুৱাই থৈ দিয়ে মোবাইলটো চাই চাই সিহঁতে মোবাইল চাই থাকে কিন্তু গমেই নাপায় ন সিহঁতে কি ভাতেই খাইছে নে নে পানীয়ে খাইছে সিহঁতে এইটো এইখিনি কথাাতটো গমেই নাপায়
হয়
আৰু মানে কিছুমান বোৱা খবৰো ওলাই
উম
ইন্টাৰনেটৰ মাধ্যমেদি কিছুমান যোনবোৰ সত্য ন হয় ঘটনাবোৰ সেইবোৰ ভুৱা খবৰ কিছুমানো প্ৰচাৰিত হয়
অ
কিছুসংখ্যক লোকে ভুৱা খবৰ প্ৰচাৰ কৰে ইণ্টাৰনেটৰ মাধ্যমেদি যোনবোৰ মানে ঘটনা মানুহে সঁচা বুলি ভাবি লৈ সেইবোৰকে প্ৰচাৰ কৰে
সেইটোয়ে এতিয়া আমাৰ মোবাইলতটো কেৱলতো আমি আমি এতিয়া আমাৰ জেনেৰেচনতো বা য়ং য়ং যিখিনি মানুহ সেইখিনিয়ে যদি চাই থাকো আমি কিবা এটা ভুৱা খবৰ বুজি পাম কিন্তু আমাৰ দেউতাহঁতৰ বয়সৰ বা বৃদ্ধ বা বেছি বয়সস্থ যিসকলে মোবাইলটো চাই নিউজ বাৰ্তাবোৰ চাই তাত যদি ভুৱা খবৰ এটা যদি আহে তেওঁলোকেতো সঁচা বুলি মানি লয় ন
অ সেইটোৱে।
আৰু কেনেকুৱা কিয়? মানে ইণ্টাৰনেটতো যিমান সুবিধা আছে সিমানে অসুবিধা আছে আৰু কেনে এনেকুৱা অসুবিধা আছে বুলি তুমি ভাবা।
বহুত তেনেকুৱা অসুবিধা আছে। তাৰ ক্ষেত্ৰতে আজিকালি মানুহবোৰৰ মানে বহুত ব্যস্ততা হৈ গৈছে। ব্যস্ত অইনত নহয়, ব্যস্ত অকল মোবাইল ফোন বা ইন্টাৰনেট তেনেকুৱা ধৰণত দেখিবলৈ পোৱা যায়। মানে তেনেক সেইটো ফলত কি হয় য সামাজিক সম্পৰ্ক বোৰ মানে কম-কমি যোৱা দেখিবলৈ পোৱা গৈছে। এই ধৰক অ' মানে বহি আছে, কাৰোবাৰ ওচৰ সম্পৰ্কীয় মানুহ আছে, বহি আছে লগতে কিন্তু কথা কথা পাতিবলৈ কাৰ মানে সময় নোহোৱা হৈ গৈছে। কেৱল ইন্টাৰনেটত ব্যস্ত থকাৰ ফলত।
হয়, হয়। তাকে তেনেকুৱা কিছুমান মানে আমাৰ জীৱনত এ তেনেকুৱা হেৰি হৈ আছে ন।
হয়। আৰু অ', আহ, মানে আজিকালি